অ কি খবৰ বাইদেউ
অ মই আছো আছো ভালে ভালে আছো।
ভালে ভালে আছে আজিটো আপুনি অলপ দূৰত আছে। আছে।
অ আজি মই অলপ ঘৰ পা আজি অলপ ঘৰৰ পৰা। পৰা দূৰত আছো। উ গতিকে অকনমান পাতিব পৰা যায় যায় আৰু
উম ঘৰৰ পৰা দূৰত থাকিলে ঘৰৰ কথা। কথা মনত পৰে নে আপোনাৰ?
বহুত পৰে। পৰিয়ে থাকে। কি কৰিম আৰু আহ স সঁচা কথায় উম ঘৰ নিজৰ ঘৰ হ উম ঠিকে আছি।
ঘৰে আৰু
উম তাকেতো, মোৰ অকমান কাহ হৈ আছে ক আহ
উ
নাই ৰবা এতিয়ালৈকে একো মই তেনেকে ঔষধ একো খোৱা নাই বাৰু। এ এয়া অকমান ঘৰুৱা পদ্ধতিৰে অকমান অ ঘৰুৱা পদ্ধতিৰে অকনমান বাৰু খাই আছো তেনেকুৱা অকনমান ডাল
আদা জালুক অকমান কেতিয়াবা আদা মৌ এনেকেও খাব পাৰে তুলসী পাত
অ অ ফালেও কাঁহ ভাল হয় উম উম অ ৰাতি বহুত কাঁহি থাকো মানে টোপনিটো ভালকে নহয়ে আৰু কাঁহে। এ ডাক্তৰ ওচৰত যাব লাগে। সময়ে পোৱা নাই যাবলৈ উম
আৰু বিষ বিষ পাতিও হৈ আছে অকমান সময় লৈ দেখাব লাগিব আৰু যিমান সোনকালে পাৰে সিমান ভাল।
সেইটো
বাকী এতিয়া অকণমান খোৱা লোৱা খিনিও অল অলপমান ডক্তৰক সুধি কি কি খাব লাগে কি কি খাব নালাগে। তেনেকুৱা এখন মেইনটেইন কৰিলে ভাল হ'ব। হব আৰু এতিয়া।
অ অ থাইং কিউ সময় লৈ এটা ডাল ডাক্তৰক সুধিব লাগিব ডাক্তৰক পৰামৰ্শ মতে আৰু খোৱা বোৱা বোৰ অকণমান বাছি খাব লাগিব আৰু এতিয়া উম নখত পাতোও খাই
মই শুনিছো আপুনি নিমখ কমেই খায় বোলে।
অ মই নিমখ কম হলেও বাৰু মোৰ চ যাই হয় হয় কমতি দিলে একো অসুবিধা নাথাকে বাৰু উ চেনীটো বাৰু চেনী এনে চাহত বাৰু চেনী, নান নিদিলেও চলি যায় কিন্তু এই মিঠাই চিঠাই খোৱা যায় আৰু কিছুমান বস্তুত উ কিছুমান বস্তুত আৰু নিদিলেও নহয় নহয় আজি ধৰা চুজি খালো চুজিতো আৰু চেনি নহলে ত ভাল নালাগে ন খাবলে কেতিয়াবা চৰবত বনাই খালো চৰবত চেনী দিবই লাগে চেনী নহলে ভাল নালাগে খাই তেনেকুৱা বস্তু বৰ চেনীটো আৰু মাজায় আৰু
অ বুজিছোঁ বাকী এইবাৰ বতৰৰ ফল কি কি? খালে আপুনি?
বতৰ ফল খালো আম খালো লেচু খালো জামু খালো তাৰ পৰা উ এয়া কঠাল খালো
কঁঠাল কঁঠাল খালে?
অ অ
কঁঠাল ভাল পায় নেকি আপুনি?
কথা মই বাৰু বেয়া নাপাওঁ ভালে পাওঁ খাব পাৰো আৰু পিঠা মিঠা লাগি অ তোমাৰ ভাল লাগে আৰু অসমীয়া মানুহত প্ৰিয় খাদ্য বুলিয়ে ক'ব লাগিব বেছিভাগৰে উ গছলৰ গুটিবোৰ ধুনীয়াকে শুকুৱাই থৈ পেলাই বিভিন্ন ধৰণকে খাব পাৰি আৰু কিছুমান উ কিছুমানে পুৰি খায় কিছুমানে চ তৰকাৰিতত দি খায় আৰু দাইলত দি খালতে বেছি ভাল লাগে উম উম উম উম আহ আৰু চবতকে প্ৰিয়টো মানে দাইলত দি উ আহ দাইলখন বহুত সোৱাদ হৈ যায় উম
আকৌ এটা আৰু এ হে
হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ হেল্ল' অ অ এতিয়াহে শুনিব পালো উ ম অ অ তাকে ত কাঠ খাই যো যোৱা নাই কিবা নুশুনা হলো যে নেটৱৰ্কৰ প্ৰব্লেম নেটৱৰ্কৰ সমস্যা চাগে।
উম তাকে মই কৈছিলো লাওৰ আগৰ সৈতে কথালৈ গ
অ অ অ ধুনীয়া অকমান থপ থপিয়াকে বনাই উম লগত পাত আৰু উম এতিয়া আমাৰ আজি ৰুটি হ'ব। লগতে আলু ভাজি। আৰু অকমান নৰদ। সিংহৰ চাটনি অকমান বনোৱাই থকা হৈছে আৰু। লাওৰ গুটিয়ে আছে আমাৰ ৰ গুটি নৰসিংহৰ ধুনীয়া পিছত চাটনি বনোৱা হ'ব। শকান ৰুতি কৰিছে। মই অকমান যাম আৰু। আগবাঢ়ি পেলাই আৰম্ভ কৰি কৰা হৈছে ভণ্টি আৰম্ভ কৰিছে। আৰু।
ঠিকেই আছে ঠিকে আছে। আমাৰ ভাতো আছে, ভাত আছে লগতে মানে আজি দাইল অলপ বেছি হল।
হল।
সেইৰে মানে অলপ আলু পৰঠা নিচিনা বনোৱা
অ অ সেই আছে আজ খাই ভাল লাগিব আৰু। লগত কি আছে? তৰকাৰী কি আছে আজি? অ অ উম উ উম
ম থাকে যে মামাহঁতে অকমান হেৰি দিছে মাছৰ
অ অ হৈ যাব আৰু তাৰিছত ত বেছিকে আৰু বনাব নালাগে আৰু। উম উ ঠিকে আছে বাৰু এতিয়ালে কঁঠালৰ এটা যে কালি বসন্তই মে কোনোবা এটা কঁঠাল দি থৈ গৈছিলে এইটো খালা নেকি?
সেইটো আজি কাটিলো, অকমান ডিউটিলে লৈ গৈছিলো। তাৰপাছত কমান আছে।
অ' সেইটো হেৰি কৰিবা, টিফিন এটাত ভৰাই পেলাই ভাল একদম এৰাটাইট, মানে একদম বতাহ সোমাব নোৱাৰা এটা টিফিন বাকচত থৈ হেৰি কৰিবা ফ্ৰিজৰ ভিতৰত থৈ দিবা উম। বাকচত টিফিন
মই আকৌ টিফিন বুলি ভাবিলো, উম।
মানে, তা সোমাব নোৱাৰাকে নহ'লে গোন্ধাই থাকিব নহয় গোটেই, ফ্ৰিজৰ ভিতৰখন উম তেতিয়া দুদিন সিমান খাব পৰা যাব আৰু, পিছত উম উম, কঁঠালৰ পিঠা বনাইও খাই নহয়! চাউলৰ গুৰিৰে জানানে কঁঠাল আ অ' কঁঠালৰ, অ'। অ' কঁঠালৰ পহোবিলাকৰ ধুনীয়াকে ৰসটো উলিয়াই লৈ পিঠাগুড়িৰ লগত সানি পেলাই তেলত ভাজি খালে বৰ সোৱাদ লাগে। কঁঠালৰ গোন্ধতো আহে বাৰু কিছুমানে বেয়া পাই গোন্ধটো, কিন্তু মিঠা-চেনি তেতিয়া চেনি নিদিলেও হয় আৰু। উম। উম কলেৰে তেনেকে পিঠা বনাই খায়, কলেৰে অ' চাউলৰ গুৰি লগত পোনে উম, অ' অ' অ' অ'। অ'। আৰু কি কি ফল আছিল?
আম আছে মধুুৰীআম আছে জাম আছে কঁঠাল আছে আমতি আমনি আমতি আমতি লাগিছে অ নাৰিকল
উম উম অহ অ অ অ ত গুটি তিয়াই থবা ভালে খাবলৈ
উম মইতো দিনতো নাথাকিমেই মোৰ কাইলৈ ব্ৰত নহ'ব
অহ অ অ
তাৰ পৰা পাঁচ
অহ অহ অ
তাত পিছদিনাও কম টো বাছি মেলালে যাম বুলি ভাবিছো অ কামাখ্যা মন্দিৰ
উ উম ঠিক আছে দে যোৱাটো ভাল বাৰু
উম যোৱা হোৱাই নাই ৰব গুৱাহাটীত থাকিও যাবলৈ পোৱা নাই আজিলে মিলা নাই সময় সুবিধা
ঠিক আছে ঠিক আছে বাৰু যাবা গৈ পেলাই কামাখ্যা মাক ভালকে দৰ্শন ন কৰি সেৱা এটা আগবঢ়াই আহি উ আহি পি আহি পাও অ অ অ হয় যাব লাগিব হলেও আক আজিৰ পৰা আমাৰ পৰীক্ষা আৰম্ভ হৈছে আৰু পৰীক্ষা কাইলৈ দ্বিতীয় দিন উম অ তাকেইতো আৰু অকমান মানে উ উ কৰিব লাগিব মান মানি চন লে বাৰগুটিতি
যিহেতু তেওঁ প্ৰধান
হয় হয় ঠিকে আছে
ঠিকে আছে বাৰু আপুনি ট্ৰেইনতে আহিব অহাকালি আহোতে
অ অ যাওঁতে মই
ঘূৰি আহোঁতে। অ'আপুনি আহি ৰেষ্ট ল'ব আৰু মই দেৰি হ'ব আহি পাওতে কাইলে।
উ
ঠিক আছে এতিয়া ভাত-পানী খাই ধুনীয়াকে শুব আৰু শুভৰাত্ৰি।
ধুনিয়া। খোৱা-লোৱা কৰি। পঠিব উ শৱৰাত্ৰি উম, উম। উম, উম শুভৰাত্ৰী।